অ', শুনিছা?
শুনিছো শুনিছো কোৱা।
কি কৰি আছিলা?
এনে ৰবা তুমি?
ময়ো এনে আছিলো ৰবা।
অ', বাকী খবৰ খাতি ভাল?
উম, উম, ভাল তোমাৰ কেনেকুৱা?
এ মোৰো ভাল ৰবা বাকী ঘৰৰ ফালে চব ঠিকে আছে?
উম, ঠিকে আছে ঠিকে আছে তোমালোকৰ ভাল ন চবৰে?
অঁ', অঁ', ঠিকে আছে।
অ', বাকী এতিয়া কলেজতো বন্ধ চাগে ন?
অ', অ', বন্ধ দিছে আমাৰ এই গৰমত বন্ধ দিছে তোমালোকৰ?
আমাৰো বন্ধ ৰবা।
উম, বাকী কোৱাচোন কিয় ফোন কৰিলে ইমান সোনকালে?
এনে মানে ভাবিলো সময়বোৰ এনে যাই আছে ৰাতে আৰু ভাবিলো মই তোমাৰ লগত অকমান সময়ৰ মূল্যৰ ওপৰত মানে এ অকমান আলোচনা কৰো নেকি।
উম, উম, পাৰি খুব ভাল বিষয় এটা বাচি লৈছা কাৰণ যিহেতু আমাৰ উম, সময়মূলক খুব বেছি আমি ইয়াৰ বিষয়ে কথা বাৰতৰাও খুব জৰুৰী দিয়াচোন।
হয় তুমি ঠিকে কৈছা দিয়াচোন সময় মূল বা আমাৰ ওচৰত বহুত বেছি হৈ গৈছে এতিয়া। তুমি এনেই কি ভবা আমি আমাৰ সময়বোৰক কেনেদৰে মানে ভালকৈ কটাব লাগে।
উম, ধৰি লোৱা আমি অলাগতিয়াল কামত বেছি সময় নষ্ট কৰিব নালাগে আৰু মানে আমাৰ কামখিনি সোনকালে কৰিব লাগে বা আমাৰ যিখিনি দৰকাৰী সেইখিনি আমি কৰিব লাগে সেইবাবে আমি সেইবোৰ কৰা হে আমি গুৰুত্ব দিব লাগে।
অ', ঠিকে কৈছ তুমি আ নিজৰ যোনবোৰ লাগতিয়াল কাম আছে সেইবোৰত আমি ধুনীয়া আমাৰ সময় দি বা আমি ভালদ কাম ধুনীয়াকৈ থাকিব লাগে বা অ', এনেকুৱা নহয় যে পিছত কৰিম পিছত কৰিম কি কামবোৰত শুই দিব লাগে। আচলতে আমি সোনকালে কৰি বা আগতে কৰি কাম কাজ খিনি আজৰি হৈ থাকিব লাগে।
হয় হয় একে থিক কথা কৈছে আৰু মৈ ভাবো যে আমি সদায় এখন সময় মূল মানে সময়ৰ লগত চলি আমি সকলোৱে উম, সময়সূচী বনাব লাগে কাৰণ তেতিয়া আমাৰ সকলো কামখিনি খুব ধুনীয়াকৈ খুব নিয়াৰিকৈ আৰু খুব সময়মতে হ'ব তেতিয়া আমি সময় লগত খোজ মিলাই আমি চলিব পাৰিম দিয়াচোন।
অ', তুমি ঠিকে কৈছা সেইকাৰণে আমি যিমান পাৰো মানে নিজৰ সময়টোক ভালদৰে ব্যৱহাৰ কৰি আৰু ভালকৈ চলাই নিব লাগে নহলে আমাৰ বহুত পিছলৈ বিপদ হব দিয়াচোন ধৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে হওক বা কোনোবা উম, বিজনেচ কৰা মানুহৰ ক্ষেত্ৰতে হওক সকলোৰে ক্ষেত্ৰত সময়ৰ মূল্য়তো বহুত বেছি বেছিভাগ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে ক'ব পাৰি।
হয় হয় ছাত্ৰ ছাত্ৰী হেতৰ কমৰ ম খুব বেছি দিনলে তমি ধৈৰিলো আজিকালি ছাত্ৰ ছাত্ৰী বিলাকে খুব অল অতিল হিচাপে আমাৰ উ সময়খিনি নষ্ট হৈ থাকে যেনেকে তুমিতো জানা আজিকালি মানে খুব মোবাইলটোত ব্যস্ত হৈ থাকে যেনে সামাজিক মাধম মথমেই হওক বা গেম খেলবিলাকেই হওক ত সেনেদৰে খুব অলাগত তেল পদাৰ্থবিলাক সময় নষ্ট কৰে তুমি কি হবা এইবিলাক উচিত নে ইয়াৰ আমি কিবা ব্যৱস্থা অলপ ল'ব লাগে মাছ বা মাক দেউতাক বিলাকে হওক বা ছাত্ৰ ছাত্রী কাৰে নিজেই হওক
আচলতে আমি সকলোৱে ভালদৰে ইয়াক ব্যৱহাৰ কৰিব লাগে দিয়াচোন অনাগতি অলপ ব্যৱহাৰ কৰিব নালাগে আৰু ফোনটোৰ ক্ষেত্ৰত হলে যে ম দেউ তাকে বেেল খ হয় পঢ়া সময়খিনিত তেওঁলোকে যদি ফোনটো লৈছে তে তেন্তে সেই সময়খিনিত কি কৰিছে সচাই পৰিছে নে নাই ওচৰত বহি পেল ম চাই থাকিব লাগে বা সব ত মানে দিয়া ভাল দিয়াচোন আৰু এ এনেকুৱা হয় যে অকল মোবাইল ফোনতটো ললেই নহয় পঢ়া সময়খিনিত মাক বা দেউতাক তাত কোনোবা এজন বন থাকিব লাগে ওচৰত এইটো মোৰ ক্ষেত্ৰত ত ত ভাই দিয়া আচ মোৰ ওচৰততে মা তাকে তেতিয়া মই মানে অকমান ভালকে পঢ়ি উ ত আৰু ৰ বা কিবা এটা মুখচ তহ'লে মই মাক মুখচে
আৰু আজিকালি এনেকুৱা ছাত্ৰ ছাত্ৰী এইবিলাক ওলাইিছে যে ড পঢ়াৰ নাম লৈ পেলাই তেওঁলোকে মোবাইলটোতে ব্যস্ত হৈ থাকে পঢ়াৰ দেিবলত কিন্তু সেইবিলাকে তেওঁলোকৰ নিজৰ মানে সময় বিলাক বৰবাদ কৰি আছে আৰু সময় এইটো কথা তেওঁলোকে মনত ৰাখিব লাগে যে সময় কেতিয়াও ঘূৰি নাহে কাৰণ সময় এইবাৰ উ মানে যোৱা সময় এবাৰ আহ গুচি যাব কিন্তু জীৱনত কেয়া এতিয়াও সেই সময় আৰু খ ঘূৰাই পোৱা নাযায় কাৰণ মানে যিমানেই ধন সম্পত্তি নহওক কিয় সেইবিলাক আমি পিছতো ঘূৰাই ল'ব পাৰিম যদি আমি ভালদৰে পঢ়ি শুনি আমি যদি এটা ভাল এটা সংস্থাপন নকৰোঁ তেতিয়া আমি সেইবোৰ নিজেই কৰিব পাৰিম কিন্তু
আা চলছো
যোৱা সময়ত গুচি যায় তেনেহ'লে আমি কেতিয়াও ঘূৰাই নাপাম দিয়াচোন
হয় তুমি ঠিকে কৈছা দিয়াচোন সেইকাৰণে আমি যোৱা সময়খিনি আমাক কেতিয়াও যিহেতু ঘুৰাই নাপায়ওঁ চবা এ আমাৰ ধন সম্পত্তি আমাৰ ঘূৰি গলেও আমাৰ অ কি সেই কি বুলি কতো আমাৰ ঘুৰি আহিব পাৰে ধৰ ধ পাতি হেৰাই গলে কিন্তু আমাৰ যদি সময় এবাৰ গুচি যায় আমি সময় কেতিয়াও ঘূৰাই পাব নোৱাৰো বা এতিয়া আমাৰ জীৱন বিলাক ঘূৰি নহা তেন্তে আমি ধন সম্পদ্ত বছি গুৰু কে আমি আচলতে সময়ক বেছি গুৰুত্ব দিব লাগে কাৰণ এইটো নহ'লবা বহুত উম নিজৰ কাৰণে বিপদ হৈ যায় দিনক দিনে কিমান সেই প্ৰব্লেম হৈ যায় তোৰ কাৰণ ত আমি সকলো বিলাক ভালদৰে বুজি পেলাই আমি সকলো সময় মানে ভালকৈ ব্যৱহাৰ কৰিব লাগে পঢ়া শুনাত হওক বা বেলেগ ক্ষেত্ৰতে হওক তুমি কি হবা
হয় হয় একেবাৰে ঠিক কথা হৈছে আমি সকলোবোৰ নকওঁ মানে গুৰুত্ব দিব লাগে যেনেকে পঢ়া শুনাৰ ক্ষেত্ৰত হওক বা নিজে জীৱনত যি কৰিব বিচাৰো তাৰে ওৰত আমি যদি ভালদৰে যদি কাম কৰি যাব পাৰোঁ বা সময়ে সময়ে আমি যদি কৰি যাওঁ তেতিয়া হ'লে সেই উম উম, কামটো বা সেই স্থানত আমি পাবলৈ, আমি খুব সক্ষম হ'ম, দিয়া চোন। আৰু সেইবিলাক কৰিবৰ বাবে, আমি নিজে সময়ৰ লগত মিলিব লাগিব, আৰু সময়ৰ কাম সময়তে কৰিব লাগিব। আজি কৰিম বা কালি কৰিম। মানে, কালি কৰিম, কালি কৰিম বুলি আৰু কেতিয়াও পিছাই যাব নালাগিব। যদি আমি কামবিলাক পিছুৱাই থও তেতিয়া হ'লে আমি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিম।
উম', অ', অ'। ঠিকেই কৈছা। দিয়া চোন। তুমি সদায় সেইকাৰণে সময়মূল্য বুজা। আমি আচলতে, তুমি তেতিয়া কোৱাৰ দৰে, এখন সময়সূচী বনাই ল'ব লাগে। তেতিয়াহে আমাৰ, মানে একো প্ৰব্লেম নহয়। নহ'লে, আমি গমেই নাপাওঁ কেতিয়া আমি সময়বোৰ ক'ত অপচয় অ কৰোঁ বা আমাৰ কেতিয়াবা এনেকুৱা হয় যে, আমি ধৰা আজি পঢ়িছোঁ সাতটাত কালি পঢ়িম আঠটাত। পিছলৈকে আৰু নটাত পঢ়ি। চেনেকুৱা হোৱাটো বেয়া, আৰু আমি যিখিনি সময়ত পঢ়া ষ্টাৰ্ট কৰোঁ, সেই সময়খিনিত আমি পঢ়িয়েই থাকিব লাগে, মানে। সদায়ে একেটা সময়তে পঢ়িবলৈ বহিব লাগে। তেতিয়া আমাৰ নিজৰ কাৰণে বহুত বেছি ভাল। দিয়া চোন, নহ'লে আমাৰ বহুতো বিপদ হ'ব পাৰে। তো, মানে মই এটা কথা ভাবোঁ যে, আমি সদায় সকলোৱে সময়সূচীটো বনাই লোৱা উচিত। বহুত দৰকাৰ, তুমি কোৱাৰ দৰে।
হয়, হয়, আৰু ক'চাবাচোন, মানে বহু বিলাক মানুহ এনেকুৱা ব্যক্তি যে, মানে জ্ঞানী ব্যক্তিবিলাকে সদায় কৈ যে, সময়ক মূল্য দিব লাগে। কাৰণ, সময়ক যদি আমি মূল্য দিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনটো খুব ভাল হ'ব, কাৰণ যদি আমি বুজি-শুনি যে, আমাৰ জীৱনত এটা ভাল চাকৰি পাবলৈ, আমাক ভালদৰে পঢ়িব লাগিব, মানে নিশ্চয়। আজি, মানে, তুমি জানাইছা আজিকালি প্ৰতি কি এটা হৈছে আজিকালি আমাৰ ইয়াত, আৰু পৃথিৱীখনত। সেইবাবে, আমি সকলোৱে ভালদৰে সময়মতে আমি কামবিলাক কৰি যাব লাগে। তেতিয়া আমি পিছলৈ মানে, কোনো বাধাৰ সন্মুখীন বা আমি কোনো মানে, চেনেকৈ আমি অসুবিধাৰ সন্মুখীন নহ'ম বুলি মই ভাবোঁ।
অ', ঠিকেই কৈছা। দিয়া চোন, তুমি চেনেদৰে, আমি আমাৰ সকলোখিনি কাম-কাজ ধুনীয়াকৈ কৰিব লাগে। বা, কৰিব লাগে। বা, উম, তেতিয়া কোৱাৰ দৰে, ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত বহুত প্ৰভাৱ পৰে। দিয়া চোন, নেকি? তাৰ ভিতৰত, ধৰা যদি তেওঁলোকে গোটেই বছৰটো নপঢ়ে ভাবে যে, পৰীক্ষাৰ আগত বা পৰীক্ষাৰ দুদিন আগত পঢ়িম। চেনেকুৱা কৰিলে, লাষ্টত কি হয় যে সদায়, যদি তেওঁলোকে দুই-তিনিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেন্তে, পৰীক্ষাৰ আগত তেওঁলোকে এখন কিতাপ কেনেদৰে শেষ কৰিব? তেওঁলোকে সেই কিতাপখন মুখস্থ কৰিব নোৱাৰিব। সেইকাৰণে তেওঁলোকৰ পৰীক্ষা বেয়া হ'ব। সেইকাৰণে, তেওঁলোকৰ ৰিজাল্টটো বেয়া হ'ব। কিন্তু, যোনবিলাক ছাত্ৰ-ছাত্ৰীয়ে, মানে, বছৰটোৰ আৰম্ভণিৰ পৰাই পৰাই ভালদৰে পঢ়ে, তেওঁলোকৰ, মানে, পৰীক্ষাও ভাল হয়। পৰীক্ষাৰ আগেয়ে তেওঁলোকৰ প্ৰেচাৰ নাথাকে যে, মোৰ বহুত পঢ়িব আছে, এতিয়া কিবা-কিবি তেতিয়াই অ', অকল ৰিভিজন কৰিলেই হৈ যায়।
হয়, ঠিক কথা হৈছে, আৰু সেইদৰে, আমি সকলোৱে সময়ৰ মূল্য বুজিব লাগে, আৰু মই ভাবোঁ যে তুমিও সময়ৰ, ঠিক মানে, একদম ভাল ব্যৱহাৰ কৰা আৰু ময়ো ভাল ব্যৱহাৰ কৰি যামওঁ আমি সকলোৱে ভাল ব্যৱহাৰ কৰি যাব লাগে, তেতিয়া আমি ভৱিষয়তে আমি ভাল এটা সংস্থাপন পাম বা ভাল আমি যেন নিজকে ভাল ব্যক্তি হিচাপে আমি স্থাপন কৰিব পাৰিম, সেয়েহে আমি সকলোৱে সময় মূল্যটো জনাতো উচিত দিয়াৰ পিছত আজি এইখিনিতে ৰাখিছো খুব ভাল লাগিল তোমাৰ কথা কথা পাতি আৰু আগলৈও আমি এনেকে বিভিন্ন বিষয়ৰ ওপৰত আমি, কথা পাতি যাম।
হয় হয় তুমি ঠিকে কৈছা, দিয়া পিছে আজি ৰাখিছো নহলে।
উম দিয়া।